শুনিছা নাই।
কি কৰি আছা।
এই এনেই শুই আছোঁ তুমি
মই এনে শুই আছোঁ। খোৱা বোৱা কৰা নাই কৰিমহে আৰু বনাই আছে
কিহে।
জানো এতিয়া মায়ে কিহে বনাই আছে।
মাছ পুঠি আছেনাই
মাছ ফুতিটো ৰেগুলাৰ এইকদিনতো মাছৰ পুৰা উজান উঠাদি উঠিছে আৰু
তাকে খোৱাতহে যোৱা আৰু এতিয়া
তাকেহে আজি মই
তাকেহে শুনিছা
যিমান পাৰিছো খাই দিছোঁ আৰু
তাকেহে ভালেই
মোলে বস্তু এটা লৈ আহিবা চোন।
কি বস্তু লৈ যাব লাগিব।
এই মেডিকেলৰ যে টেপটো যে মই যে চাৰজাডালত মাৰিছিলো যে
অহ
লৈ আহিবা চোন মোৰ চাৰজাডাল চি টাইপ চাৰজাডাল ছিগি থাকিলে নহয়
মোৰ ভাগৰ যে
তোমাৰ দাল লৈ আহিবা চোন
মানে মোৰ যে টেপটো যে আছিলে যে
অ টেপটো লৈ আহিবা।
অঁ হ'ব। লৈ যাম ঢেৰ আছে ঘৰত তেনেকুৱা।
অ এটা তেতিয়া দি দিবা
এটাই ল'লো বা এইবিলাক কথা নাই ইমান
অহঁ বমা মা এই ফোনটো লৈ যোৱা চোন ফোন আহি আছে। কি বা বাকী নগৰত বাকী আৰু নগৰত একো নাই চব বাকী হৈ আছে
হয় নেকি ঠিকে আছে বাকীবোৰ মাৰি থাকিবা
অ মাৰিব লাগিব। এই হীৰেণ মিনু কুৰৰ্মা কৰিছো তোমাৰ হেল্ল'
সময় পালে তাকে বাকীবোৰ মাৰিব লাগে।
অ তাকে বাকীবোৰ সময়ত মাৰি যাব লাগিব।
তাকে মাৰিব লাগিব। বাকী মই এতিয়া বনাম আৰু ভাত।
হিচাপটো বনাবা।
হিচাপটো বনাব লাগিব ভাতটো বনাব লাগিব একেলগতে এতিয়া।
উ ন
আজি দিনতো খোৱা নাই।
অ
তোমাৰ
বেছিকে ন খাবা গম পাইছা এইবোৰ
অ এই এইৰে দিও নি খোৱা বোৱাত
উম পৰাপক্ষত এইবোৰ এভইডে কৰিব লাগে আঁতৰিয়ে যাব লাগে।
তাকে হে এই এৰিয়ে দিও ভাবিছো।
ঘৰুৱা শাক পাচলি খাবা ঘৰুৱা ফল মূল এইবোৰ খাবা এই বাহিৰা এইবোৰ বন কিবা মিঠাই কিবা কিবি খালে ব অপকাৰ গম পাইছা।
গম পাইছো মই ভাতটো এৰি দিও বুলি ভাবিছো।
এনে এনে এইবোৰ আজিকালি লৰা বিলাকে এইবোৰ। খাই খাই এইবোৰ অপকাৰ হৈছে মানুহবিলাকৰ। আমাৰ আগতে ঘৰুৱা ঘৰুৱা বস্তু। তবোৰ ব্যৱহাৰ কৰিবা চুন যিমান পাৰা
তাকেহে
ঘৰুৱা বস্তু ব্যৱহাৰ কৰিব লাগিব।
তাকে বাকী বিদ্যালয়ৰ সকলো মানুহৰ আগতে যি টি কথা কৈ শুনিবা আৰু
এ বিয়াত এটা ডাঙৰ চিন্তা হৈ আছে।
বেয়া বুলি ভাবিবও নহয় তোমাক চৰিত্ৰহীন বুলি কৈ দিব ঘপককে প এই লৰাটো চৰিত্ৰহীন লৰা দেই এনেকে কৈ দিব নহয় মোৰে বেয়া লাগিব মোৰ লগতে থাকো ন। মইনো কি ক'ম আৰু।
তাকেহে বাকী এতিয়া কি কৰি আছা?
মই আছো এনেই বিচনাতে পৰি।
আহ বৰখুন দিছে নি এইফালে
বৰষুণ নাই তেনেকে।
তাকে এতিয়া কলেজৰ কথাটোকে চিন্তা হৈ
তাকে উপায় নাই বুজিছা।
এ প পতককে গুচি গ'ল কথাটো।
শ নাই একো নাই হৈ যায় হৈ যায়।
দছটামান ল'ৰা ছোৱালীয়ে চাইছে আৰু আমাৰ হেৰিয়ে চাইছে চুলি দীঘল। মানুহ জনে তাৰপিছত আকৌ হেৰিয়ে চাইছে এই কি শকতকে হাতী টো যে শুনিছা শুনিছা নাই।
উম শুনি আছো শুনি আছো
সে শপত
উম উম
চালে তাকে এতিয়া
উপ উপাই নাই কিয়া হৈছে বুইচা।
হৈ যায় হৈ যায়।
মানুহ মােতে ভুল দিয়া।
আহ
মানুহ মােতে ভুল।
তাকে সেও কি কৰিবা উপায় নাই আৰু
খোৱা বোৱা সময়মতে কৈ থাকিবা।
কৰিব লাগিব কৰিব লাগিব। এ এ এনেকে গুচি যোৱাতটো এনেকে গুচি যোৱাতটো আজিয়ে প্ৰথম নহয় এইবাৰ সতি পাঁচবাৰ ছবাহ মান হ'ল পাঁচ বছৰ বা হ'ল এবা হতি
তাকে তাকে
বৰষুণ নাই দিয়া সেইফালে
বৰষুণ এতিয়া তেনেকে নাই দিয়া বাৰু আজি দিনতটো ৰ'দতে গ'ল
অ আমাৰ এইফালে ৰ'দতে গ'ল তাৰপিছত এ অঠনি ওলাই গলো মালিক ঘৰ মানুহৰ লগতে অকমানৰ কথা পাতিলো
অঁ অ
পাৰিছত কৈছে ৰুম বিচাৰি বহুত ল'ৰা ছোৱালী আহিছে কিন্তু বোলে চবকে বোলে লগত থাকিবলৈ দিব লাগে বোলে।
উ তেনেকুৱা কথা
তেনেকুৱা কথা এতিয়া মালিকে টো বিচৰা নাই সেইটো বোলে কোনো পইধেই নহব।
অ
আহ মইনো কি কম আৰু মই হয় ভয় দিয়া মানুহ।
তাকেহে আমিনো কি কবা আমি অ হয় হয় এনেকে ক'ব পাই হলাগিব সেই
বেছি কথা ক'বলৈ গ'লে নিজে ফচিম নে কি নো
সি অ
হে
বাকী ভাত বনাই আছা তেতিয়াহ'লে মই জুই শব্দ শুনি আছো।
এ মই এই ভাত বনাই আছো।
উম ভাত জলি যাব চাবা
ভাত জলি যাব অ এটো পাহৰিলো।
ন
এই নে লাইটা দুটা আছে।
সেনেকে
নাই এটাই ভাত বনাম এটাই এ চব ভাজি চাজি বনাম আৰু ত তল ফালৰ পৰা মাৰি মাৰি। আমাক খৰি আনিবগে লাগিব।
এ
যিহে দিনকাল খৰি পাবলৈও নাইকিয়া হৈ ছে
অ সেইটো হয় পাহাৰলৈ এপাক উঠিব লাগিব পাহাৰলৈকে উঠি দিবা
তাকে এতিয়া ইয়াত পাহাৰ আছে বুলিয়ে তোমালোকৰ তাত এতিয়া পানী চানী হৈছে গোটেই ক'ৰব মানে খৰি পাব।
তাকে আমাৰ ইয়াত খৰী অভাৱ নাই তেনেকে
এ গছ কাটি দিব হৈ যাব নে কিনো।
উম
তাকেহে। খৰি বেপাৰ এটাকে খোলা তাৰ পৰা খৰি কাটি পেলাই ইয়াত বেচাই
উম বেয়া নহয় লাভ আছে গাড়ী ভাড়া কৰি কৰি
তাকে এ বাটত এনেকে হোটেল চোটেল পাৱা নহয় সোমাই সোমাই। দ দাই দিব।
উম
যিডখৰতে এদাই সেইডোখৰ পৰাই ঘূৰি দিবা আৰু
অ
ভাল হব
বেয়া নহয়।
বেয়া নহয়
বাকী ফুৰিবলৈ যোৱা। কিবা চিন্তা কৰিছা নে?
হ'ব বুলি ভাবিছো যদি লক্ষী দেৱীয়ে। সহায় কৰে। ৰাস্তা চাস্তা ভুল কৰি আহি যদি সোমাই আহি
সোমাব সোমাব তোমাৰ তোমাৰ কপাল ভাল নহ
কপাল কপালৰ কথা কবই নালাগে কপাল চোতাল হৈছে একেবাৰে
উম একদম।
অ কপাল একদম মানে ফিল্ড হৈ আছে এইখন এখনত পথাৰ মানে।
হুম
বহুত এই একদম। এই ৰেগুলাৰ এনেকুৱা এটা কিবা কাহিনী হ'ব যিটো কাহিনীয়ে তুমি দিনটো সেইটো টেনশন সেইটো চিন্তাটে পাৰ কৰি দিবা
ন
উ শুই দিবা সেইটো চিন্তা পাহৰিবা আকৌ পিছদিনা শুই দি আকৌ বেলেগ এটা চিন্তা লমভি যাব।
জীৱন।
জীৱন থকাত
তাকে জীৱন ধপাত। সিদিনা হাতটো পুৰিলে। গৰম গৰমে আজি বহুত মৰম কৰি দিছে চবকে।
উম অ
গৰম একেবাৰে খবৰ একেবাৰে ৰবৰ গৰমৰ খবৰ।
উম বাকি কোৱা। এ গৰ গৰম হেৰিত পুইছিলে যে ভাল পাইছা নে?
এ ভাল পোৱা নাই নহয়, এতিয়া গোটেই হাতটো ঢৌ ফুতি গ'ল।
উম।
তাৰ পিছত এতিয়া হাতটো চুলেও গম নাপাওঁ আৰু পানী চানী লাগি। লাগিলে ধয়ে খুব।
ঠিক হ'ল নেকি?
আহ ধৌফুতি গ'ল দেখাম ৰবা গোটেই হাতটোৱে।
অ অ।
মানে ভাত চাত বনাবলৈও ইমান মন যোৱা নাই। মানে ইমান নাথাওঁ মই নাই ভাত চাত বনোৱাত।
আজি মাছ, আজি লাঙি পাতিছে নাই তোমালোকৰ?
নাই মানে এনেকে পতা নাই এনে মানুহে দি মেলিয়ে হৈ গৈছে মাছ ধেৰ মাছ ইয়াত।
ধেৰ মাছ নি?
উম।
তাকে।
খোজে প্ৰতি মাছ প্রথম নামি দিলে মাছতহে ভৰিবই।
অ, তেনেকুৱা হ'লে হে বে
কিমান খাবা অ এভেল ভেল।
যিবাৰ আকৌ মৎস্য বেছি হয়, এইবাৰ শস্য নহয় বোলে।
উম সেয়ে মৎস্য বেছি হ'লে, শস্য নহ'ব।
মৎস্য যেতিয়া বেছি হ'ব, তেতিয়া পানী বেছি হ'ব লাগিব আৰু তেতিয়া শস্য নহ'ব।
উম, এই ৰ'দত এতিয়া পানী শুকাই গ'ল তোমাৰ। এজাৰ গৰ এবাৰ দিওঁতেতে এদিন
শুকাই থাকিলে নেকি?
পানী বহুত খিনি শুকাই গ'ল। আগতে যেনেকুৱা একদম পুৰা পানী নদী নিচিনা হৈ আছিল পথাৰ আজি আলি কেইটা ধৰিব পাৰি ই মানে এনেকুৱা হৈ গ'ল একেবাৰতে।
বাহ।
আজি ৰাতি দিব নোৱাৰো বৰষুণ ভালকে দিব কাৰণ দিনটো ৰ'দ দিছে নহয়, বুবুৰীয়া গৰমটো আছে।
তাকে।
ৰাতিটো বৰষুণ দিব আজি।
ভাল হ'ব ভাল হ'ব শুই ভাল পাবা।
তাকে কাপোৰ এখনো শুই থাকিব লাহেকে।
তাকেহে, শুই থাকিবা। কাইলে আকৌ দিনত এনেকুৱা ৰ'দ মাহতৰ ভাল।
উম আইতাহঁতৰ?
ভালেই ঘৰলে মাতি আছে মইহে যোৱা নাই।
অ মই জনাই দিম বাৰু মই আহিলো বুলি।
নালাগে নেকি?
মই জনাই দিম ম এপাক বোলো ই আহিলে নে? মই আহি পালোহি ন মোৰ দিন হ'ল।
মই আকৌ বোলো তোমালোক আচা কাৰণে যোৱা নাই বুলি কৈ থৈছো।
জনাই দিম তেতিয়া।
পতককে কেতিয়াবা দৰকাৰ হৈ যাব, পতককে মাতি দিব। ইহঁতিও সেইকাৰণে ৰখি আছে, মইও ৰখি আছো।
অ।
এবৰিয়ে কৈদে দেচোন।
মই জনাই দিম লাহেকে বাৰু দিয়া কিমান বাৰু।
তাকেহে, লগ পাম তেতিয়া।
উম লগ পাম পাম, দিয়া ঠিক আছে তেতিয়াহলে।